এয়া ভাত বনাইছো অহ হেল্ল'।
কি কৰি আছে।
ভাত বনাই আছো।
অ ভাত বনাই ে
ভাত বনাইছো অ।
অঁ তাকে আকৌ খবৰ চবৰ নোলোৱা হ'ল।
অবহাতি নোলোৱা হ'ল মানে। এ তোত ঘৰৰ ফালে যাম বুলি ভাবিয়ে আছিলো।
অঁ আহিব আপুনি আকৌ নাহেই আৰু এইফে।
তাৰপিছত। আজি মানে বেলেগ ফালে গ'লো কাম এটাত কাৰণে গ'লো। তাৰপিছতে তাই। টাইম নহ'ল আকৌ যাবলে।
অ আহি অ আহিব আহিব কোনদিনাখন আহে আহিব সেইটো আপুনি ক'ব লাগে। নেকি আৰু অ দেওবাৰ কাইলৈ আহি।
অ তাৰপিছত মাক কৈ দিবি আৰু হেৰি এ মানে মই মই আছ। চাহ আৰু জেলি বনাইছোঁ। তাছত সেইটো মানে। বুজো। দি তহঁতৰ যদি ওচৰৰ দোকান ঘৰত বনাইছো কোনোবাই যদি লয় যদি তেনেকে।
ল'ম মই কৈ দিম বাৰু এইটো কথা আপুনি এনে কি আছাৰ।
আমৰ আচাৰ বনাইছো জলফাই। আম বগৰী তেনেকে মানে চব মিক্স। মিক্স আচাৰ বনাইছোঁ। তাৰ পিছত আকৌ কৰ্দৈ জেলি বনাইছো। তো।
কৰৰ্দৈ জিলি ন।
তাৰ পিছ আকৌ এ টেঙা মৰা পাতৰ জেলি এনেকে বাইছো। কিবা কিবি।
টেঙা মা মানে আপুনাৰ এইটো সেইটো যে গুটিটো যে ৰঙা ৰঙা ন সেইটো অঁ সেইটো সেইটো সেইটো ধুনীয়া লাগেটো জেলিটো কেনেকৈ দিছে। গ্ৰাম শ হিচাপে দিছেনে নে নে কি নে বটল হিচাপে।
তো কেনেকে। কি কৰিব লাগে।
অ মই আপোনাক বাৰু মেনেজ কৰাই দিম বাৰু দিয়ক পাৰিলে।
কিয় মই নাজ
অ মই আপোনাক শিকাই দিম বাৰু বস্তুটো মই লিংক এটা লগাই দিম বাৰু দিয়ক আপুনি আপুনি বনাব। সৰহকে খালি
মই বনাই বনাইছোঁ
আৰু কেইটামান পাৰে যদি বনাওক বুইছে। অ মই আপোনাক একম চিনাকি কৰিম আপুনি সেইটো কাৰণ কি ধৰ। সেৰ খৰছ এটা লাগিব দেই
অ বাহিৰৰ খৰচ এইটো মোৰ ঘৰত এনেহে ঘৰত বহি থাকো ন।
এতিয়া ধৰক আচাৰ খিনি আপোনাৰ ঘৰত পোৱাও হ'ল। যিকেইটা বেছিকে বনালে সেইকেইটা বেছি দিলে। বুজিলে আৰু আপোনাৰ নামটো। এতিয়া এবাৰ যদি চল গল' আপোনাৰ সেইটো। বিজনেছটো এতিয়া আপোনাক কি লাগে আৰু গৈ থা হিবাও হেয়া আপুনি হোটেল চোটেল মই সুধি চাম ৰ'ব। মোৰ মানে চিনাকি আছে তেনেকুৱা অ সুধি চাম ৰ'ব হোটেল বিলাকত হোটেল বিলাকত মানে আপোনাৰ। অ সেইকাৰণ যে ভাত লগত যে আচাৰ খাব লগত আৰু। পৃষ্টি খালে তাৰ লগত জে। জেলিটো বিচাৰে ন। আৰু সিহঁতেও বেছিব লাগিব এতিয়া আপুনি পাৰ বটল এশ টকা মানকে দিব পাৰিব। বুইছা আৰু যদি সৰকে। অ সৰহকে দিয়ে যদি আপুনি হেৰিকে দিব পাৰিব এইটো যে সৰহে দিলে ধৰক দহ বিশ টকা কমাই দিয়ক সিহঁতৰ কিবা এটা ওলাব লাগিবতো। সিহঁতে ডেৰশমানকে বেছিব বটল বটলটো তাকে ডাঙৰেই ন।
ডাঙৰে এই যে সৰু সৰু যে হেৰি হেৰিবিলাক বটল যে আচাৰ বটল বিলাক যে অ তেনেকুৱা বটলত মই ভৰাই ভৰাই। দিছো। এতিয়া ভাবিছোঁ কিমান কিমানকৈ দিব লাগে কি। কথা মই নাজানো ন মই চো যদি কাৰোবাক। পাও মানে সুধি পেলাই মই। তেনেকে হেৰি কৰিম সেইকাৰণে মই চো ফোনটো লগাইছ ভালে।
অ অ তাকে মই আকৌ হেৰি কি বুলি কৈছে আপোনাৰ। আচাৰটো আপুনি কমাই দিব পাৰিব আচাৰটো পঞ্চাছ টকামান দি দিব। পঞ্চাছ ষাঠি টকা আৰু হ'লচেলৰ কথা কৈছোঁ আৰু ধৰ আৰু ধৰ এইটো ধৰক আপুনি নব্বৈ টকা অকন মান এনেকে দি দিব পাৰিব জেলিটো জেলি অকমান দাম আছে। আৰু যেলিত কষ্টও আছেতো আচাৰতকৈ কষ্ট আছে আৰু আৰু এতিয়া আপুনি অ অ সেইটো বিচাৰি এনে বনাইছে। আৰু আপুনি ধৰ পইচা খৰচ গেছ ত গেছৰ
আছে উম উম সেইখিনি লাগিব গোটেই খিনি খৰ
দেখিছে কেনেকুৱা গেছৰ দাম এতিয়া আকৌ আপুনি গুৰ দিছে চেনি দিছে সেইটো আপোনাৰ নিজৰে হয় নাই আকৌ এতিয়া আচাৰ দিছে এতিয়া তোমাৰ মচলাবিলাক নিজৰ।
উম তেল মচলা ন।
সে তাত দাম আছেতো বস্তুবিলাক একোৱেই আপোনাৰ নিজৰ মূলটো উম কম কম বু আপোন মুল চুল ধুনীয়াকে ওলাই যাব কিমান পাইছে যদি সৰহকে বনাইছে।
ওলাব লাগে উম।
আপুনি ভিনেগাৰ দি দি থৈ দিব নহলে বেয়া যাব ন।
দিছ দিছো দিছো চবতে ভিনেগাৰ দিছ চবতে ভিনেগাৰ দিছো অ।
আপুনি কাম এ মোক শিকাই দিবচোন জেলিটো শিকিব মন আছে বুইচ জেলিটো, অ জিলিটো কি কৰে? প্ৰথমে সিজাই লয় নে বস্তুটো কি?
তাৰমানে প্ৰথমতে বস্তুতোটো ধুনীয়াকৈ ধুই কাটি কুটি সিজাব লাগিব হা সিজাই পেলাই আহ আহ নাই গুটেইষ্টটো দিব নালাগে। সিজাব লাগিব ভালদৰে সিজাই বস্তু খিনি এই এই গোটা গোটা যোনখিনি আ ছে। সেইখিনি ওলাই পেলাই দিব লাগিব। পেলাই দিব লাগিব। পেলাই দি যোনটো তাৰ এ যোনটো গুটি বিলাক বা কৰ্দৈ খিনিয়ে হওঁক ধৰক কৰ্দৈখিনি সিজালি সিজাই পেলাই ৰ ৰসটো উলিয়াই কৰ্দৈ তিতাটো পেলাই দিব লাগ তিতাটো পেলাই তাৰপিছত সেই ৰসটো চেনি দি পগাব লাগিব। চেনী দি- অকল ৰসটো, চেনী- চে- নালাগে, নালা-। সেই চাকি পেলাই পেলাই দিব লাগিব। নালাগে, সেই চাকি পেলাই দিব লাগিব। পেলাই দি সেইখিনি চা কৈ পুৰা পগাই - পগাই - পগাই - পগাই চেনি দি যেতিয়া বস্তুটো কালাৰ উঠিব, কালাৰ উঠিলে তেতিয়া ডাঠ হৈ যাব বস্তুটো। ডাঠ হৈ গলে যেতিয়া- যেতিয়া ডাঠ হৈ যাব, ঠাণ্ডা হৈ যাব। ঠাণ্ডা হ'লে ধুনীয়াকৈ বটলত ভৰাই থোৱা আৰু।
অ' আকৌ হেৰি এটা কি বুলি কয় যে মানে এইটো যে ম- মিক্সিত মাৰিব লাগিব নে কি?
নালাগে - নালাগে। ক- কৰ্দৈ- কৰ্দৈটো সৰু - সৰুকৈ কাটিব লাগিব। কাটি ধুনীয়াকৈ অ'- সিজাব লাগিব, হা। যেতিয়া সিজি বস্তুটো হেৰি হৈ যাব, এ- পুৰা কোমল হৈ যাব, কোমল হৈ গ'লে সেইখিনি পানীখিনি উলিয়াই পেলাব লাগিব তাৰপৰা। তাৰপৰা পানীখিনি উলিয়াই শিতাটো পেলাই দিব লাগিব। পে- পেলাই দি সেই ৰস তোৱে তই উতলাব লাগিব। উতলাই - উতলাই - উতলাই - উতলাই চেনি-তেনি দি পুৰা উতলাব। তাত ধৰ তই ভাল পাবলৈ হলে কিবা ক'লা জিৰা দিলি। অ' তাৰপিছত কিবা-কিবি বস্তু দিলি ধৰ। দি কৰি ধুনীয়াকৈ সেইখিনি পগাই একদম চেনি দি পগাই থাকিলে পুৰা গোটা হৈ যাব। উতলি - উতলি - উতলি - উতলি
অ' - অ', এইটো আপোনাৰ হেৰি কিমান দিনলৈকে থাকিব? ধৰ সেই কিমানদিনলৈকে স মানে ব্যৱহাৰ কৰিব পাৰি?
থাকিব। ভিনেগাৰ দিলে বহুত দিন থাকিব।
অ' মানে আপোনাৰ লগতে যদি পাৰোঁ, মই বস্তুবিলাক আপোনালোকক আনি দিম দক। কৰ্দৈ জলফাই-চলফাই যি পাওঁ ধৰ আপুনি ধৰ বনাই দিয়ক। কিবা এটা বেচিব পাৰিব ধৰ আৰু মোক আকো কিবা এটা ধৰক মোক ঘৰলৈকে খাবলৈকে দিব ধৰ বুজিলা?
সেইটোৱে, উম। দুইটাৰে হ'ব। উম, মোৰ ঘৰত কাম নাইতো মই সেইটো কামকে লৈছো এতিয়া
অঁ ঠিকে কৰিছে আপোনাৰ হাত খৰচটো লাগিব হয় নাই
উম এতিয়া বেলেক কাম নাই মোৰ ঘৰত ভাত বনাই থাকো ভাত বনোৱাৰ বাহিৰেও ঘৰত কিবা এটা কাম কৰিব লাগে ন
অ সেইটো হয় আপোনাৰটো এতিয়া ফ্ৰী টাই খিনিত কৰে ধৰ এইটো আৰু
উম আৰু ৰাতি সময়খিনি মানে ধ দিনত কোনো নাথাকে চব কামে কামে যায় কামে কামে গলে মানে মই সেয়া কৰি পেলাই নিজৰ খৰচটো মই নিজে উলিয়াও
অ ঠিকে কৰিছে এইটো ঠিকে আছে ন কাকো সুধি থাকিব নালাগে ন
নিজৰ খৰচ নিজে উলিয়াও এতিয়া মা মাহঁতৰ তথাপিও যদি লাগে
অ আমাক লাগিব চাগে ৰ'ব আপোনি মোক হেৰি দিব আমৰ আচাৰ আচাৰ দিব আৰু এই হেয়াৰ বনাইছে নে গাজৰ আচাৰটো বনাইছে নেকি‍? গাজ গাজ টঙা যে
গাজ টেঙাটো মই নাপাওএবিচাৰি এতিয়া আমাৰ এইফালে আনি দিয়া মানুহ নাই।
অ মই মানে আমাৰ এই বাহনী আছেতো বাহনিৰ পৰা মই আনি দিম আপুনি আমি দুঘৰে লম দিয়ক মলৈলে
গজটো আনি পেলাই গজটো আনি পেলাই তই হেৰিয়াত মাৰিব লাগিব এয়া যে চ পিহনাত মাৰিব লাগিব হা পিহানাত মাৰি ধুনীয়াকৈ চৰিয়া এটাত সেইটো হেৰি থৈ থৈ দিব লাগিব চৰিয়াএটাত থৈ দিলে পানীটো ওলাব নহয় পানীটো ওলালে সেই পানীটো চেপি
অ অ পানীটো আহ
পানীখিনি পে পানীখিনি থৈ দিলেও থৈ দিলি পেলালও পেলালি তাৰপিছত যোনখিনি শুকান বস্ত যিখিনি ওলাব যে সেইখিনি ধুনীয়াকৈ শুকুৱাব লাগিব সেইখিনি সেইখিনি এতিয়া নালাগে যেতিয়া শুকুৱাবি ধৰ শুকুৱাই ধুনীয়াকৈ এইয়া তেলত নিমখ চিমখ দি সৰিয়হ চ সৰিয়হ জলকীয়া চব দি কেনে সেইখিনি বতল তলত ভৰাই দে।
অঁ', ঠিকে আছে তাত তিয়হ চিও দিব পাৰি ন পাঁচ পোৰণ পাঁচ পাঁচ দিব পাৰি ন পাঁচ পোৰণ জিৰা চিৰা অঁ', সেইটোকে বনাম চাগৈ ৰ'ব গাজৰ টেঙাটো মানে খাই এই গৰমত খাবলৈ ভাল?
আ তেনেকে নাখায়ো তই এৰিয়া পিহনাত পিচি বটলত ভৰাই থৈ দি? ত কেতিয়াবা ভাত খাবলৈ মন গ'ল ন খাবলৈ? কিবা কিবি বস্তু খাবলৈ মন যোৱা নাই ধৰ সুদা ভাত কেইটামান খাওঁ বুলি ভাবিলেও? সেয়াকণ ললি নিমখ জলকীয়া নিমখ জলকীয়া পিয়াজ? আচাৰটোও বেলেগ হ'ল অ', সেইটো হ'ল আচাৰ। তোৰ ধৰ কেঁচাটো?
অ বুজিলো বুজিলো কেঁচাটো মানে আমাৰ বনাইছিলো এবাৰ এবাৰ বনাইছিলো কিন্তু গোন্ধাই যায় বস্তুটো বুজিলে? গোন্ধ মাৰি দিয়ে সেইকাৰণে মানে নবনুৱা হলো অ', অ', বুজিলো কিন্তু এই আচাৰতেৱে বনাব দিম আচাৰতেৱে বনাব বুজিছে আপুনি? এইটো মানে হেৰিটো কম আৰু আপোনাৰ ধৰ ন এইটো? যত্নটো কম আৰু যত্ন ইমান নালাগে?
অ', সেইটো যত্ন বেচি নালাগে উম উম সেইটোৱে খালি বটলত ভৰাই? থৈ দিয়া আৰু পঁইতা ভাতৰ লগত। উম। ধুনীয়াকৈ কঁঠাল গুটি সতি সানি খা আৰু।
অ', পিছে ভাত খালে ভাত পানী।
মাংস বনাইছো?
অ', আজি মাংস নেকি?
উ'ম। পাছত অ', এনেকে? গ্ৰেভি টাইপত বনাইছো? আৰু তাৰপিছত? হেৰি বনাইছো দাংগদী। ভাজিছো? ভাত বুনাইছো উ'ম।
এই আমাৰ আকৌ মাংস হ'লে আপোনাৰ বেলেগ নালাগেই দালি ভাজি ভাজি? নালাগেই দালি ভাজি মাংসটো হ'লে হৈ যায় জোলটো ন। অ এই বেছি মানলৈগেও আকৌ খাবও বেয়া নহয়?
পওঁ যে মই।
অ ঠিকেই আছে? আপোনাক বাৰু তেন্তে আমাৰ পিকনিক খালে লৈ যাব লাগিব অ খোৱাম ৰব। আপোনাক পিকনিক কৰিবৰ লৈ যাব লাগিব তেন্তে
মোকে লৈ যাবি মই ধুনীয়াকৈ বনাম মই ধুনীয়াকৈ বনাওঁ লৈ যাবি কিন্তু তই বনোৱা মাংসকণ মই খাব লৈ বহুত ইচ্ছা থাকিলে
অ আপুনি আহিব আকৌ আপুনি কেইদিনাখন কাইলৈ আহিম বুলি কোৱা নাই কাইলৈ কম দিয়ক তেন্তে আহিব
কাইলৈ মই যাবও পাৰো মাৰক কৈ থবি বাৰু পতকতে এপাক আহিমগৈ গৈ পেলাই ন আহ কাইলৈ দেওবাৰ নাযাওৱে মই এই ফালে যাবলৈ মোৰ টাইমেই নহয়
উম আপোনাক দেখা পাওঁতে কিন্তু কেতিয়া দেখাইছিলো পাহৰিলোঁ কৰিলোৱেই সেয়া ব্যস্ত মানুহৰ আপোনাৰ
কো
অ এই আচাৰ বনাইছে আচাৰ চচাৰ বনাইছে বোলো খুৱাব পৰা নাই আপুনি আচাৰ অকণ আচাৰ বনাইছে জেলি বনাইছে অ আচাৰ বনাইছে জেলি বনাইছে খোৱাও পাৰে অ কাইলৈ আ কাইলৈ আনিব নি কাইলৈ
কাইলৈ যদি মই যাওঁ মই মানে চেম্পুল টো লৈ যাম
অ আপুনি চেম্পুল টো ল ব এইকক পলথিনত অকণমানি অকণমানি যে পেকেট নাপায় সেই তাত ভৰাই আনিব কিন্তু মই দোকানবিলাকত দেখাব পাৰিম আপোনাক আপোনাকো লৈ যাম লাগিলে কিমানত ধৰ কি কৰে আপুনি অ খাই চাম বাৰু হ'ব সেইটো বেলেগ কথা আপোনাকো লৈ যাম আপুনি ধৰক কথা চথা পাতি ল'ব কোন কি হয় ন
তহতে ঘূৰি ফুৰা মানুহ যে তহতে জানি বি
অ ন আপুনিও গুচি যাব তাতে কথা বতৰা পাতি ল'ব দাম চামবিলাক কথা চথা আপুনিও পাতি ল'ব ওচৰতে মই কিবা এটা কৈ দিম ন অ দিয়ক বাৰু তেন্তে ন অ অ অ হ'ব দিয়ক হ'ব দিয়ক আপুনি কাইলৈ আহিব তেন্তে ন
অ অ হ'ব